কি কি কৰিছ, কি কৰিছ ময়ো এনে আছো।
অ বাকী খবৰ ক
হব ভালেই
অ বাবা বিিৰাজি নাই নি ঘৰত
আহ
কো গল কি
জানো কেনেক
উম বহুত গৰম পৰিছো নি
বহুত গৰম
সেইকাৰণে বিচিছো ভিছো আৱাজ এটা আহি আছে কিহৰ বা আহিছে তাৰপিছত তাত হি আহাই যে কবল ম হেল্ল' ইমান গৰম নহয় এইবোৰ মানে ভাত কি বনালি আজিক
ভাত আজি হেৰি এই মধু খুলে মধু ফুলেং নাম আাছে চহতি বনালো ধুনীয়া লাগিছে তেছ লাগছিল ল খাই গতিকে বনাব লাগে গৰমত এই যে এইটো এ শাক মানে দীঘল দীঘল পাতৰ যে টেঙা হয় শাক ত
তাৰপিছত কোত আছা দোকানত আছনি
দোকানতে আছো
অ তবাৰ হেৰি মোকো কেইটামান সেই শিকাবি ৰেচিপি কেইটামান শিকাবিচোন
বেছিবিহে গৰমৰ দিনা ধৰি লোৱাতো নেমু আলু সিজাই আকৌ নেমুৰ লগত তই ধুনীয়াকে নেমু চেপি দিব লাগে গোল নেমু নেমু চেল পেলাই ধুনকে দালি বনাব হেৰি বনাব দালি বনাব পাৰ আলু দি পেলাই মাছ দি পাৰ তাৰপিছত আকৌ সেই সকলো মন হলে দি বনাব পাৰ ধেৰ মানে মানে আছে তেনেকুৱা বিলাহী আকৌ বিলাহী দি পেলাই বনাব পাৰ বিলাহী আলু মাছ তেনেকে বনাব পাৰো
তাকেহে বনাব লাগিব বৰফ তাৰপৰা হেৰি
মই আচাৰ বনাব পাৰো এতি আম মইতো আচাৰ বনায়ে আছো ধৰি লওক নিমু গছতে আম লাগি আছে আমবোৰ সৰি আছে তেনেকে
অ
সে অ অ ক'ব লাগিব
আকৌ এতিয়া বিজ জলকীয়া ওলাইছে বিজ জলকীয়া ধুনীয়াকে আচাৰ বনাব পাৰ খাউলি বনাব পাৰ তেনেকে এইবিলাক ৰেচিপি এতিয়া গৰম দিনৰ ৰেচিপি কেলে বেয়া হৈ যাব আকৌ এইবিলাক ধুনীয়াকে ধুনীয়াকে বনাব লাগিব ভেনেগাৰ চেনেগাৰ দি পেলাই বনাব জানিলে কেলে বেয়া হৈ যাব
অ তাকে সেইবোৰ হে বনাই মেলি হেৰি তই প্লাষ্টিকৰ বৈয়ামত থ'ব লাগে নে কি মানে!
চিচা বৈয়ামত থলে বেছি ভাল া
অ এনে আম বনাবলৈ হ'লে কেইদিন শুকাব লাগে কি কৰিব লাগে বুজানেচোন?
এইবোৰখোদাম বনাব লাগে মানে নিমখত গেলাবও পাৰি আকৌ সিজাই পেলাই ৰ'দতো দিব পাৰি বনাই তেনেকৈ মছলা চছলা দি ধুনীয়াকৈ বনাব লাগিব ভেনেগাৰ দিব লাগিব তেনকৈয়েে বনাব লাগিব।
অ তাকে হেৰি এইটো কি এতিয়া আমহে বনাই ন বেছি
অ এতিয়া বেছি আম হে ওলাই আছে আমে বনাম যিটো সময়ত যিটো বস্তু ওলাই এতিয়া আম ওলাব বিজ জলকীয়া ওলাব জলকীয়াটো বেছি ওলাব বি জলকীয়া ওলাব সেইবোৰ বনাব লাগে এতিয়া খাৱলি বনাব লাগে এতিয়া খাৱলি সময় গাাজ টেঙা বনাব লাগে এতিয়া গাাজ টেঙা সময়
অ গা ঙা গাছ টেঙা কেনেকে
গাছ টেঙা হে এ বাহহটো গছতো বাহৰ গছতটো আনিব লাগে ধুনীয়া কলিব চব লাগে লগাই পেলাইাকো সেই গছে কৰি মেলি আকৌ বি পিহনাত দিব লাগে দি আকৌ মানে বুয়ামত ভৰাই টেঙা কৰি থ'ব লাগে আচাৰও বনাব পাৰি চেপ পেলাই ৰ'দত দি কাই
আহ
উ
এতিয়া সেই এতিয়া মূলা ওলাই নেকি
এতিয়া মূলা এতিয়া ক'ত মূা লাব এতিয়া মূা দিন এতিয়া নহয় শ আছে এতিয়াওলাই কিন্তু সাৰ দিয়া কিছুমান সবোৰ বহু হেৰিয় জেগাত বনাই তেনেকে বনাব পাৰে আৰু যত পুৰণি জেগাত এতিয়াও বনাই আছে নাইকিয় নহয় মোৰ লাই এতিয়াও আছে কিন্তু এতিয়া সাৰ দিয়াবলাক ওলাই
উম আৰু এটা বনাব পাৰি নেকি ন নেমু চাৰ টো
অ নেমু আচাৰ পাৰি নেমু আকৌ জলকীয়া তাৰপিছত নহৰু চব মিক্স কৰিবেল এটা বনাব পাৰি
অ তাকে আকৌ জলকীয়া দিয়া এটাও থাকে নেকি এক্স্ৰ কে মইঠাইৰ লগত খাইছিলো বেবীহঁতৰঠাইৰ লগত
চবেই বনাওঁ বনাও বুলি ক'লে চব বস্তু বিধে বিধে বনাব পাৰি মানে খালি নিয়মখিনি জানিব লাগিব কথা সেইটো
আহ অ মই সুধিছো তাকে অো নাজানো
উ
তাৰপা ত ভাৰ আ য তেহ চব্জি খালি
অ তাই ভাত টেঙা চব্জি তাৰ পৰাৰা কবি আলু ভাজি
আহ
উ
এই ব যাৰ এতিয়া চবজি বিলাক ওলাইছে জানো পাই
চব্জি ওলাইছে বেঙেনা ওলাইছে ভেন্দি ওলাইছে উম কবি ওলাইছে বন্ধাকবি ভাতকেৰেলা ওলাইছে নেমু ওলাইছে চব বিধায় বিধায় এতিয়া আলু এইবিলাকতো থাকিয়ে ধোন আৰু
অ হেৰি নহয় কালি তহঁতৰ হেৰি পাঁচ জ যে কিবা গছ পুলিৰ লগত ফটো দিবলৈ ললাই চলাইবোৰ দিলি নে
অ দিয়া হল অ দিয়া হল আমাক উ্তৰ ফালৰ পৰা দিলো গোটৰ ফালে আৰমাহাক গোটৰ ফালে পা দিছো
অথনি বৰ্ণালীৰ পৰা ফোন আহিছিলে তাৰপিছত হেৰি মই কৈছিলো উম কি গছ পুলি এলে নাই সুধিছিলে মই কৈছো নাই নাই আমাৰ মাহঁতি এনেকে ক'লো তবাৰ কৈছে ফটো ক'ত দিব মই কৈছোমাৰ মাহতে ফটো সেই পুতবাহঁতক ঘৰতে মাৰিছে মাৰিবলৈ দিছে।
অ আমাৰ এফালে ভিয় গোটত দিছো অ ভিয় গোটতহে দিব লাগে।
উম, কৈছো মাক দি দিবলে বুলি।
উম,
দোকানত বিক্ৰী কেনেকুৱা।
ঠিকে চলি আছে আও, গৰম আহিছে যে ঠাণ্ডা ঠাণ্ডা অলপবেছি। পানী ঠাণ্ডা এইবিলাক বেছি যায় আৰু
উম তাকে, মও সেই, আজি ইমান গৰম বৈছে, নোৱাৰ বহুত বহুত গৰম দেই পানী চানী খাই দিব লাগে মানুহে।
মই বিচনী মাৰি মাৰি বহি আছো আৰু বতাহু পানে গাড়ী হৱাটো দুই এটা আহে,
আহ, তই হেৰি নহয় কিবা কি টেঙা বনাইছিল সেইটো কত পালি ঘৰতে আছিলে নেকি।
কিহ আহ টেঙাটো মানে ঘৰতে আছিলে এই ওচৰ মানুহ সিহঁতৰ ঘৰ পৰা লৈ আনিলোঁ আ পেলাই আনি বনালোহি।
অহ
আৰু কি চব্জি দি খায় ন।
অ চব্জি দিও খাওঁ চব্জি এনেই সুধাকে ধৰি লও তই আলু এটা সিজাই পেলাইও বনাব পাৰি নহলে দালি বোলে দালি বনাইছো দালিতো দি দিব পাৰি। চবতে মে এ সুদাকে সুদা মাছ দি পেলাই বনাব পাৰি ভাজি পেলাই ধৰি লওক পিয়াজ চিয়াজ দি পেলাই বনাই তাৰ পিছত দি তাত মাছ দি দিব লাগে ভাজি দি পেলাই তেনেকে সুধাকেও পাৰি দাইলত দি দিব পাৰি
অ আৰু এটা কথা শুনিছিলো মই কিবা মাছৰ আছাৰ বনাব পাই নেকি।
অ আচাৰ বনাব পাৰি মাংস আচাও বনাব পাৰি এইবোৰ বহুত নিয়ম আছে এ ধেঢৰ বস্তু লাগে সেইবোৰত
অহ
তাকে মাছ
মাছতো বইল কৰিব নালাগে এনেই ভাল কে সিজাব লাগিব মই এনেই ভাজিব ফ্ৰাই কৰিব লাগিব ধুনীয়াকে মচমচিয়াকে
আহ তাৰপৰা গুচাব লাগে চাগে
মানে ধেৰ মছলা দিব লাগিছিল কিবা কিবি মানে শুটো মছলা আনিব লাগে
আহ তাকে সেনেকে আচাৰ বনাই মেলি এয়া হেৰি কৰিলেও ব্যৱসায় কৰিব পাৰি
নাই
শিকিবলৈ মন এটা আছিলে নেমৰ চাত মোক কেনেকে
মানে নেমু চাই তিনেই আছো মুদি তেনেওজো ইমান হেৰি কৰিব নালাগে নহয় নেমু বাকলিটো গুচাই দিব বাকলিটো নুগুচালে মানে তিঁতা হয় অলপ বাকলিটো গুচাই দিব লাগে আৰু লৈ পেলাই ধুনীয়াকে ৰ'দত অকণমান শুকুৱাব লাগে হালধি অকণমান সানি পেলাই তাৰ পৰা শুকুই কৰাদাত টো জলকীয়া টো তেনেকে শুকুৱাব লাগে অকণমান আদা জলকীয়া নহৰু চব কাটি কাটি ধুনাকে শুকুৱাব শুকাব লাগে অকণমান শুকোৱাৰ পিছত আৰু অকণমান অকণমান মছলা কিবা কিবি মছলা যিখিনি লাগে সেই মছলা পচলা দি পেলাই লাহেকে আৰু জলকীয়া সটো কাটি থকা শুকনি আছেই তাৰপিছত ধুনাকে আৰু তেল অকণমান দি পেলাই বহাব লাগে আৰু সেইটোহে কৰো বুলি ক'লে চব অজু চব নিজে কৰো বুলি ক'লে এইবোৰ একো ডাঙৰ কথাই নহয় খালি সময় লাগে আৰু শুকাব লাগিব অকমন পানীটো যেতিয়া অলপ পানী পানী হৈ থাকে যে পানী বোৰ শুকান যাব লাগিব অলপ শুকান টাইপৰ হ'ব লাগিব অলপ ককীয়া
আহ
নাই
সয়া নেমু আচাৰো তাক বনাব পাৰিব লাগছিল গৰমো বেছি যে নে মোৰ সৰ্বতো হয়
অ অ নেমু চৰবতো বনাব পাৰি ন অ বগৰীটো বগৰীটো তিয়াই থৈ দিব পেলাই একদম পুৰা খচি পেলাই ধুন খাব পায়
বেলো লাগিছে এইটো সময়ত বেলো খাই বোলা
ফ্ৰিজত ভৰাই থবলৈ তেতিয়া গাখীৰদি খাব পাৰ পুৰি খাই কিছুমানে বেল
অহ
বহোত বেমাৰৰ কাৰণে ভাল বহুত ভাল বেপলটো
চদাই ইতজি চবতকে নেমুৰ আছাৰটোৱে বনাব
উম, উম, উম।
উম। অকণমান বিচনীখন কম কে মৰাহেঁতেন ভাল আছ লে
হম?
অকমান বিচনীখন কমকে মাৰিবলৈ পাল হেঁতেন ভাল আছিল। উম, অ' হ'ব, তাকে সুধিবলৈ ফোন মাৰিছিলো।
অ', হ'ব দে। কাম নাই অ', ঐ কাম নাইখন মুখখন বি খাব তই বুজাই আছোঁ ধুনীয়াকে মই কিনো বুজাই থকা নাই বাৰু ক'